অ বন্ধু কি কৰি আছা
আছো ৰবা এনে আছো কি কৰি আছা তুমি
এ ময়ো এনে আছো ৰবা এনেই ঘৰতে পঢ়ি আছো আৰু কি কৰিবা আৰু বাকী খবৰ পাতি ভাল বন্ধু
ভাল ভাল এইবাৰ পিছে তোমাৰ আহ ঘৰতে যে এনে আ চা এতিয়াতো চাগে গৰমৰ ৰন্ধ চলি আছে ত কৰ'ৰবাত যোৱাৰ কিবা মাথা মাৰিছে নে নাই ক'বাত ফুৰিব যোৱাৰ
এ ফুৰিব যোৱাৰ মাথাটো মাৰিছিলো ৰবা এই তোমাৰ বন্ধুকেইজনে বা যাইনে নাছে তাকে ভাবিছো তুমিও যাবা নে কিি তুমিও গেলি তোমাকো লগত লৈ যাব পাৰিম আৰু
নাই ৰ'বা মই নিজাকে যাম মানে মই অলপমান ফুৰি আহিম আৰু এইবাৰ ভাল ভাল জোগাত মানে একেলগে তোমাৰ চাৰি পাঁচটা ঠাই চাম বুলি ভাবিছো চাওঁ ৰবা কি হয়
কি কোৱা হে ক'ত অকলে অকলে যোৱা হ তুমি অকলে নাযাবা চাই ৰ গোট ভাগে ঘৰাবা আৰু কৰ'বাত
নাই ৰবা প্ৰথমতেতো মই ভাবিছো তোমাৰ ফুৰি আহিম তোমাৰ বিশেষকে মোৰ যাব এবাৰ মন আছে পবিতৰা তাৰপিছত তোমাৰ পবিতৰাৰ পিছত ভাবিছো এবাৰ শ্বিলঙৰ ফালে যাম তাৰ পিছত শ্বিলং যাই অহাৰ পিছত ভাবিছো যদি সময় থাকে আৰু সেইৰ ফালে তেনেহলে ডাউক যাম এবাৰ ত সেনেকুৱা এটা পৰিকল্পনা কৰি আছো
ঠিকে আছে দিয়া মানে তুমিতো অকলে যাবা মই ভাবছো আৰু তুমি বন্ধুৰ লগতে যোৱা নেকি
এ নাই নাই এইবিলাক ঠাই মানে অকলে ফুৰাই ভালে মই মানে কি হল পবিতৰাটো মোৰ বহুত আগৰ পৰা যাব ইচ্ছা আছে তোমাৰ মানে পবিতৰা বহুতে গৈছে তুমিও গৈছা ত' মই যোৱা নাই মই বাকী আছো ত মই ভাবিলো মই এবাৰ যাই আহো মানে কি হৈছে এই পবিত্ৰ যিবিলাক জীৱ জন্তু তোমাৰ সেই জীৱ জন্তু বিিলাক মোৰ চাব ওচৰৰ পৰা চাব মানে বহুত মন এতিয়া মই আমাৰ যিখন তোমাৰ ধৰা ইয়াতে চিৰিয়াখানা আছে তাতে দেখিছো কিন্তু তাতে দেখাৰ পিছতো মানে মোৰ ইচ্ছা যায় আৰু যে মই চাই আহো ওচৰৰ পৰা একদম ইয়াতেতো তোমাৰ পিঞ্জৰাৰ ভিতৰতে বন্ধ হৈ থাকেতটো কিন্তু তোমাৰ যেতিয়া তুমি অভয়াৰণ্য় বা ৰাষ্ট্ৰীয় উদ্যানত যাবা তাতে চব খোলা থাকে ত সেইবিলাক জন্তু ওচৰৰ পৰা চাব মন শ সেইকাৰণে ভাবিছো প্ৰথমে পবিতৰা যাম তাতে তোমাৰ দুই তিনিদিন থাকিম ঘুৰিম ফুৰিম ত' তাৰ পিছত ভাবিছো তোমাৰ আহ তাৰ পৰা উভতি আহি শ্বিলং যাম শ্বিলংতো জানাই তুমি এতিয়া গৰমৰ দিন যিহেতু শ্বিলং একদম ঠাণ্ডা হৈ থাকে। ত তাতে যোৱাৰ মজাই বেলেগ তাৰে যিবিলাক ঠাই চোৱা তোমাৰ সেই ঠাইবোৰ চোৱাৰ লগতে তাৰে যিবিলাক নিজৰা আছে চছেভেন চিষ্টাৰছ বুলি বুলি য নিজৰা আছে সেই বিষয়ে তুমি জানাই নিজেও গৈছা তুমি ত' সেইবিলাক দৃশ্য চাব ইচ্ছা লগতে তা যিটো তাৰে ঠাণ্ডা পৰিৱেশ সেইটো অলপমান অনুভৱ কৰিব ইচ্ছা মানে ক এনেকুৱা ধৰণৰ যিবিলাক অনুভৱ সেই অনুভৱবোৰ লব ইচ্ছা আৰু শ্বিলঙত গৈ তাৰে যিবিলাক বজাৰ আছে তোমাৰ ধৰা যিখন শ্বিলঙৰ পুলিচ বজাৰ সেইখনতো জানাই বিশ্ববিখ্য্ত। ত' সেইখনত যাম ভাবিছো দুযোৰ এযোৰ কাপোৰ কিনিম কিন্তু যোৱাতো মই অকলে যাম দেই এনেকুৱা নহয় যে কোনোবা লগত যাব মোৰ বা লগৰীয়া বন্ধু সেনেকুৱা নহয় মই অকলে যাম বুলিয়ে ভাবি আছো আৰু মানে অকলে থাকিম অকলে ফুৰিম, যি কৰো অকলে কৰিম আৰু তাতে মানে এনেতো লগৰীয় লগতো সকলোৱে যায় ন অকলে যোৱা মানুহ বহুত কমে ত অকলে যাই তোমাৰ কেনেকুৱা লাগে বা অকলে যাই কেনেকুৱা অনুভৱ হয় সেইটো এটা এবাৰ ল'ম তাৰপিছত মইতো কলোৱে তোমাৰ তাৰপিছত যাব মন আছে তোমাৰ ডাউক ডাউকিৰ যোৱাৰ কাৰণ বুলি ক'লে এই ডাউকিৰ যিটো নদীৰ পানী সেইটোৰ কাৰণে যাম দিয়া ধাউকি নদীৰ পানীৰ যিটো ৰং সেইটোতো তুমি জানাই ন কেনেকুৱা ধৰণৰ ত' তাতে ভাবিছো যিবিলাক ইনষ্টাগ্ৰামত দেখো মই সামাজিক মাইধম মমত দেখো ইনষ্টাগ্ৰাম হওঁক ইউটিউব হওঁক যেনেকা মই কলো তোমাৰ পবিত্ৰাৰ বিষয়ে ক'লো শ্বিলঙৰ বিয় য় কলো ডাউকিৰ বিষয়ে ক'লো সকলোৰে মানে এটা যিটো প্ৰাকৃতিক পৰিৱেশ তাৰ বিষয়েটো কোৱা হৈছে। ন তাৰ বিষয়ে দেখুুৱাও হৈছে বিভিন্ন সামাজিক মাধ্য়মত ত সেইবিলাক চাই চাই মোৰ মানে মনটো অলপমান চটফটীয়া হৈ যায় আৰু কেতিয়াবা যে মই ভাবিছো মই চবে যদি যাই আছে মই কিয় যাব নোৱাৰিম মোৰোতো এনে বন্ধই আছে খালি অলপমান পইচা খৰচ হ'ব বাৰো। তাৰে বাবোবে মই এটা কামো কৰি আছো বৰ্তমান অলপ পইচা চইচা জমা হওঁক দেন ভাবিছো যে লাহে লাহে অলপমান লগৰীয়া বন্ধুক নোখোৱাকে কাকো অকলে ওলাই যাওঁ আৰু ইয়াৰ পৰা ফুৰিবলে বাকী তুমি যাবানে নাই কৰ'ৰবাত?
মই তোমাৰ এনেকুৱা নাই ভাবা মইতো আমাৰ মানে গাঁৱত এটা অনুষ্ঠান আছে ডাঙৰ অনুষ্ঠান আৰু সোণালী জয়ন্ত কবলৈ গলে আমাৰ যিটো পাল নাম তুমি জানাই চাগে ত' মই ভাবি আছো তাতে যাম আৰু মানে আৰম্ভ হব আৰু এতিয়া। ত মই তাতে যাম আৰু বেলেগত যোৱা আমাৰ মাথা মৰা নাই দিয়া বাকী তুমি যে ক'লা ডাউকি আৰু তুমি শ্বিলং যাবা অ এতিয়া নাযাবা ৰবা ডাউকি শ্বিলং তুমি দেখা নাই নেকি নিউজত কি হৈ আছে ডাউকিত তোমাৰ ধোন গোতেই তোমাৰ বানপানী ধোন এতিয়া নাযাবা অলপমান ঠাণ্ডা পৰিলে যাবা মানে আমাৰ ইয়াতে ঠাণ্ডা পৰে বা ঠাণ্ডাৰ দিন আহিলে যাবা তাতেতো তোমাৰ বৰ্ষাকাল চলি আছে ন তাতেই ত বহুত বৰষুণ দি আছে বোলে তাতে মই শুনিছো আৰু নিউজত শ্বিলং আৰু তাতে এনেকুৱা মেঘালয়ত ত' এতিয়া নাযাবা অকলে তাতে অকলে যাবা তুমি ত অলপ সমস্যা হব পাৰে ত' ত এতিয়া নাযাব তালৈ ডাউকিল লৈ বা তোমাৰ শ্বিলঙলৈ তুমি এতিয়া পপিতৰা যাব পাৰা এতিয়া পপিতৰাত তোমাৰ অ জীৱ জন্তু চাহিব পাৰা তুমি জানাই তোমাৰ পপিতৰা অভাৰখন কিমান তোমাৰ জনবিখ্যাত হয় ত সেই দিয়াত পপিতাৰৰ লগতে তোমাৰ তাতে জীৱ জন্তু ত লগতে এশিঙীয়া ঘৰ দেখি দেখিব পাবা তাতে চাই সেইবিলাক চাইিব পাৰিবা হাতী হওক বা অন্যান্য যিবিলাক জীৱ আছে জীৱ জন্তু বান্দৰ হওক তোমাৰ বা তুম বহুত বহুত চাব পাৰিবা পকৃতত যাবা সেইকাৰণে বাকী তুমি যে ক'লা অকলেই যা অকলে যাব লাগে বা কেতিয়াবা তই কিন্তু সঁচা কথা ক'লা দিয়া কাৰণ ভাবাচোন কেতিয়াবা মানে বস্তুবিলাক নিজে অকলে যেতিয়া অনুভৱ কৰিবা ন তেতিয়া তোমাৰ বেছি ভাল লাগে ন তোমাৰ ধৰিলোৱা এতিয়াও আৰু কোৱা নাই এই ধৰিলোৱা শ্বিলঙৰ গ'লা তুমি এই শ্বিলঙৰ যি পাহাৰীয়া যিবিলাক ঠাইছে যত তোমাৰ এক একদম সেউজীয়া পথাৰ আৰু সেইবিলাকত তুমি কেতিয়াবা অকলে এনেকে বহি চাবাচোন সেই তাৰে যিটো বতাহ সেই বতাহটো অনুভৱ কৰি এনে সেই যিবিলাক সুন্দৰ দৃশ্য় আছে যিবিলাক মধুৰ দৃশ্য় আছে সেই দৃশ্য় বিলাক যেতিয়া চাবা ন তোমাৰ এনেকুৱা মনটো শান্তি লাগিব তোমাৰ ভাবিব নোৱাৰিবা মানে অকলে থাকিলে আৰু বেছি শান্তি লাগে যেতিয়া লগৰ লগত থাকিবা তেতিয়া বাৰু হয় যেতিয়া হাঁহি ফুৰ্তি কৰা কৰা যায় আৰু কিন্তু যেতিয়া তুমি সেইটো সময়ত অকলে থাকিবা ন সেই অকলে থকাৰ যিটো অনুভৱ যিটো তুমি তাৰে সেই সৌন্দৰ্য দৃশ্য মাজত এটা অনুভৱ পাবা। সেই অনুভৱটো মই এটা সঁচা কথা কৈছো সেই অনুভৱটো তুমি কেতিয়াও পাহৰিব নোৱাৰা তোমাৰ মনত এনেদৰে থাকিব সেই অনুভৱটো তুমি ওলাই দিব নোৱাৰা মানে ওলাব খুজিলেও তুমি ওলাব নোৱাৰা সেনেকুৱা আৰু মানে সেইকাৰণে মই ভাবো কেতিয়াবা আৰু অকলে যাব লাগে বাৰু তু ভালে কাম কৰিছ অকলে য ত' সেই আৰু তুমি একে অকলে যাবা কিন্তু অকলে য'তে ত'তে নাযাবা আৰু মানে অকলে যিহেতু ত সমস্যা হ'ব পাৰে ত' ভালদৰে যাবা আৰু ভালদৰে আহিবা তাকে দিয়া বাকী তুমি ভ্ৰমণৰ যে কৰা কথা কলা বা তুমি ঘুৰা ফুৰা কথা কলা এই ভ্ৰমণৰ ঘূৰা ফুৰা কৰিলে ভ্ৰমণৰ পৰা আমি কি শিক্ষা লাভ কৰিব পাৰো বা তোমাৰ ভ্ৰমণৰ গুৰুত্ব কি আমাৰ জীৱনত তুমি কিবা অলপ জানা নেকি তাৰে বিষয়ে বা কব পাৰিবা নেকি মোক অলপ?
অ সেই বিষয়ে তোমাৰ কবলৈ গ'লে প্ৰথম কথা তুমি যদি ভ্ৰমণ এটা কৰিছা ত সেই তুমি ভ্ৰমণতটো ধৰা মই এতিয়া যেনেকে কলো তোমাক মই পবিতৰা যাব মন বা শ্বিলং যাব মন বা ডাউকি যাব মন ত সেই যোৱাৰ আঁৰত কিবা কিবা এটা তোমাৰ এনেকুৱা লক্ষ্য় থাকিব লাগে যে তুমি যাব কিয় বিচাৰিছা এনেকুৱা নহয় যে তুমি কেৱল ঠাইবোৰ চাবা ঘুৰিবা ফুৰিবা সেনেকুৱা নহয় হয়তো তাতে কিছুমান ঐতিহাসিক বস্তু থাকে যিবিলাক তুমি চাব বিচাৰা বা কিছুমান এনেকুৱা কাহিনী হয়তো জৰিত হৈছে হৈ আছে যিবিলাক তুমি জানে নে নাই সেইবিলাকো জানিব ইচ্ছা থাকিব পাৰে তো মোৰ তোমাৰ ভ্ৰমণৰ গুৰুত্ব বুলি ক'বলৈ গ'লে তোমাৰ আহ শ্বিলং যোৱাৰ কথাটো মই কওঁ শ্বিলংত এটা মানে নিজৰা আছে। সেই নিজৰাটোৰ বি মানে পিছফালে এটা বহুত ডাঙৰ পুৰণা কাহিনী আছে মানুহৰ মুখে মুখে প্ৰচলিত ত মই মানে তাতে যাব বিচাৰো আৰু যায় পেলাই তোমাৰ জানিব বিচাৰো তাৰে স্থানীয় মানুহৰ পৰা যে, সেই যিটো কাহানিটো সেই যিটো নিজৰাৰ পিছফালে লুকাই আছে ত টো সঁচা হয়, নে নহয় মোৰ সেইটো জানিব মন ত' প্ৰথমে মই সেইকাৰণে যাব বিচাৰো তোমাৰ শ্বিলং আৰু তাৰে যিবিলাক ধুনীয়া, ধুনীয়া প্ৰাকৃতিক পৰিৱেশ প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি তোমাৰ কেনেকুৱা অনুভৱ হয় বা কেনেকুৱা ধৰণৰ এটা স্মৃতি সেই ঠাইডোখৰীৰ লগত জড়িত কৰিব পাৰোঁ মোৰ নিজৰ তো সেইটো বিষয়ত মানে মোৰ শ্বিলং যাবলৈ মন তো সেইটো এটা মোৰ লক্ষ্য বুলি ক'ব পাৰা এনেকুৱা ধৰণৰ কাৰণৰ বাবে মোৰ যাব মন আৰু যিটো পবিতৰা কথা ক'লোঁ মই পবিতৰা ৰ কথা আগতেও ক'লোঁ যে, তাৰে যিটো জীৱজন্তু ওচৰৰ পৰা চোৱাৰ মন আৰু লগতে তোমাৰ জানাই বৰ্তমান সময়ত মানে কি হয়, আমাৰ যিবিলাক বনাঞ্চল বনাঞ্চলবোৰ সাধাৰণতে সুৰক্ষিত নহয়, তোমাৰ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ মূল্যবান গছ আছে সেইবোৰ কটা দেখা পাবা মানুহক বা যিবিলাক মূল্যবান জীৱ জন্তু আছে এশিঙীয়া গড় হওঁক হাতী হওঁক, তেওঁলোকক হত্যা কৰা দেখা পাবা, তেওঁলোকৰ যিবিলাক হাতী এতিয়া গড়ৰ সৰ্গ তোমাৰ ন'হলে আ যিটো হাতীৰ দাঁত তাৰ কাৰণে ত' সেই বনাঞ্চলসমূহ আমাৰ যিবিলাক অভয়াৰণ্য হওঁক বা ৰাষ্ট্ৰীয় উদ্যান হয়, সেইবোৰ মানে সম্পূৰ্ণ ৰূপ সুৰক্ষিত হয় নে নহয় বা তাৰে মানুহ বিলাক তাতে যিবিলাক গাইড থাকে তেওঁলোকে কেনেধৰণে সেই ঠাইবোৰ সংৰক্ষণ কৰি আছে বা কেনেকুৱা ধৰণৰ এটা সমস্যাৰ সন্মুখীন হ'ব পাৰো মই তাতে গৈ যদি মই ধৰা হঠাৎ যদি কোনোবা আ মানে কি কোনোবা ধৰণৰ এটা জন্তু বনৰীয়া জন্তু মোৰ আগত আহে ত কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰো বা সেই সমস্যাৰ পৰা সমাধান বিচাৰি পাবলৈ সেই গাইডসমূহে কেনেকুৱা ধৰণে মোক বুজাই ত সেইবোৰ জানিবৰ কাৰণে মই ভাবো যে, মই পবিতৰা যাব বিচাৰো আৰু শেষত তোমাৰ ডাউকিৰ বিষয়ে ক'বলৈ গ'লে ডাউকিৰ যিবিলাক ডাউকি যাওঁতে তুমি জানেই সেইবোৰ ঠাই মানে পাহাৰীয়া ঠাইতটো ত পাহাৰত গ'লে তোমাৰ কি হয়, অলপ সাধাৰণতে কিছুমান সমস্যা থাকে এতিয়া কিছুমান কিছুমান মানুহৰ ভয় লাগে ন ওখ ঠাইত যাবলৈ ভয় লাগে ত' মোৰো সেনেকুৱা অলপ ভয় আছে আৰু ক'বলৈ গ'লে এতিয়া তুমি সেই কথা তুমি শ্বিলং আৰু ডাউকি দুটা ক্ষেত্ৰতো ক'ব পাৰা কাৰণ পা দুটা যিহেতু পাহাৰীয়া ৰাস্তাই ত' সাধাৰণতে পাহাৰৰ ওপৰৰ পৰা মোৰ বলৈ বা পাহাৰৰ কাষে যাবলৈ মোৰ ভয় লাগে ত' এই ক্ষেত্ৰত যিটো মোৰ ভয় সেই ভয়টো মই গুচাব পাৰো নেকি আৰু এটা মোৰ ভয় হ'ল যে, মই পানীৰ তলত মানে চাব নোৱাৰো ভালকে পানী দেখিলে বেছি পানী দেখিলে য মই চাৰিওফালে পানী দেখো তেনেহ'লে মোৰ এটা আহি যায় মনত ত সেই যিটো পানীৰ প্ৰতি থকা ভয় বা পাহাৰৰ উ উচ্চতাৰ প্ৰতি থকা ভয় সেই ভয় বোৰ মানে মই নোহোৱা কৰিব বিচাৰো অকলে আৰু তুমি এতিয়া লগৰীয়াৰ লগত গ'লে তুমিতটো সেইটো কৰিব নোৱাৰা এতিয়া লগৰীয়া বোৰে যেনেকে ফুৰিব ঘুৰিব হয় হ ভয় নকৰিব পাৰে সিহঁতে তোমাক জোৰ কৰিব পাৰে কিন্তু তুমিহে জানা তোমাৰ মনত কেনেকুৱা ধৰণৰ এটা অশান্তি লাগি থাকিব সেই সময়ত ত এই যিবিলাক সমস্যা মোৰ নিজৰ আছে বা অশান্তি মোৰ মনত আছে, সেই অশান্তিবোৰ মানে মই নোহোৱা বিচাৰো ত' এই ক্ষেত্ৰত মই ভাবো যে, এই যিটো আমাৰ মই কৰিম আৰু ভ্ৰমণ আগন্তুক কেইদিন মানত ত' সেই ভ্ৰমণটোৱে নিশ্চয়কে চাগে মোক সহায় কৰিব এইবিলাক মোৰ যিবিলাক মনত অশান্তি হৈ আছে বা যিবিলাক মই মোৰ মনত ভয় সোমাই আছে সেইবোৰ নোহোৱা কৰিবলৈ বাকী বিশেষ এই বিষয়ে নকওঁ দিয়া মানে তোমাকতো মই কলোৱে মই কাকো কোৱাই নাছিলো কাৰণ বন্ধুৰ আগত এ যিহেতু মই বন্ধুক লগ ধৰা নাই ত' এই বিষয়ে কবলৈও মই ভাল নাপাওঁ বাকী তুমি সুধিলা যাতে এতিয়া তোমাকতো ক'বই লাগিব দিয়াচোন। তুমি যিহেতু সে বাকী বেলেগৰ দৰে নহয় বাকী ন'হলে আজিলৈ ৰাখিছো দিয়া পিছত কেতিয়াবা এই বিষয়ে কথা পাতিম।
অ', হ'ব দিয়া মানে কেতিয়াবা মোকো তুমি যোৱাৰ পিছত কেতিয়াবা আৰু গ'লে কৰ'বাত মোকো লগ ধৰিবা। যাম দিয়া দিয়া হ'ব দিয়া আজি ন'হলে।
অ', দিয়া হ'ব দিয়া।